অ।
অ, কেনেকুৱা খবৰ?
অহ, ভালেই, তোমাৰ ভাল? কি কৰি আছা?
বহি আছো। আপুনি?
মইয়ো আছো এনেই এতিয়া অলপ।
আতচ্ছা, বাকী ইমান দিনৰ মূৰত মনত পৰিলে আৰু।
অ, তাকে তোমালৈ মনত পৰি আছে, মোলৈ ফোন কৰিছা।
অ, সেইটোয়েইতো, মই মানে টাইমে নোপোৱা হলোঁ। মানে ভাবি থাকো যে ফোন- চোন কৰিম বোলো। তাৰপিছত আজি মনত পৰিলে, তাৰ পিছত আকৌ ফোন এটা লগালো আৰু।
অ, ভালেই কৰিলা। মনত যে পৰিলা তোমাৰ।
খবৰ খাতি
উম, ভালে- ভালে, তোমাৰ ভাল নহয়?
উম, মোৰো ভালেই, ইমান গৰম দিছে আৰু।
অ।
তোমাৰ সেইফালে কেনেকুৱা গৰম?
আমাৰ এইফালে গৰম। গৰম মানে আৰু হেৰি কি বুলি কয় এ এবাৰ গৰম, এবাৰ ঠাণ্ডা, এনেকুৱা বতৰতো মানে কোনো ভৰসা নাইকিয়া হল নাই। এ যদি ৰাতিপুৱা ৰ'দ দিয়ে, পিছবেলা বৰষুণ এনেকুৱা। উম, উম। তাকে আকৌ।
উম, বাকী খানা- পিনা হ'ল নে নাই?
নাই হোৱা, নাই হোৱা, বনাব যে যাবহে মায়ে, গৈছে। বাকী তুমি এতিয়া কলেজ গৈ আছ? মানে কি?
অ, মই কলেজ গৈ আছো।
এইবাৰ কোন কলেজত নাম লগালা?
মইতো ছেকেণ্ড ইয়াৰ। এবাৰ হেৰি আপোনাৰ জ্ঞান ভাৰটিতা।
অ, অহ, তাত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ।
অ, ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰলৈকে আছে। একদম নাৰ্চাৰীৰ পৰা ছেকেণ্ড ইয়েৰলৈকে। ঠিক আছে, মই আকৌ নাৰ্চাৰীৰ পৰাই পঢ়া তাত। একদম সৰুৰ পৰাই পঢ়িছো, অ।
অ।
অ, তাৰপিছত এয়া, আৰু লাষ্ট আৰু আমাৰ।
পঢ়া শুনা তেতিয়াহ'লে কেনে চলিছে?
উম, পঢ়া শুনাতটো ঠিকেই চলি আছে বাৰু। আপোনাৰ এক্সজাম গৈছেহে।
উম।
আকৌ, আপোনাৰ কেইটাত ছেপটেম্বৰ নে অক্টোবৰত আকৌ আৰু এটা আছে, এক্সজাম। এতিয়া দেৰি আছে বাৰু। এবাৰ গৰম বন্ধত, ইমান বন্ধ নিদিয়ে আমাক পোন্ধৰ দিন মান মানে ক্লাছ হব। তাৰ পিছত বন্ধ দিব আৰু। পোন্ধৰ দিন মানে তেৰ দিন এনেকুৱাই কিবা।
অ।
উম।
হেৰি তোৰ লগত তেতিয়াহ'লে ক্লাছ গৈ থকা হয় আৰু। পঢ়াও ন' টিচাৰ কিমান আছে, তাৰ টিচাৰ?
টিচাৰ্ছটো আছে ত্ৰিশটামান।
ষ্টুডেন্ট কিমান আছে? উম।
ডেন বহুত আছে।
হে, আছে চাগে এনে।
অ' নাৰ্চাৰীৰ পৰাতো বহুত ষ্টুডেণ্ট আছে, আমাৰতো ছেকেণ্ড ইয়োৰত আৰ্ট ছত আপোনাৰ কিমান উম বেছি নাই, এবাৰ টুৱেণ্টি ফ'ৰটাহে আছে মানে। আপোনাৰ চাইন্সত বেছি।
অ'। হু। অ'। অ', অ' ৰিজাল্টবিলাক ভাল হয় তাৰ ন'?
অ', অ'।
হুম।
কিছুমানে এতিয়া জোৰ লগাই পঢ়িলে তেতিয়া ভাল হয়, কিছুমানৰ আকৌ বেক লাগি যায়। যোনে মানে নপঢ়ে আৰু। এ
এতিয়া তুমি হায় ছেকেণ্ডাৰী পাছ কৰি এনে কি পঢ়িম বুলি ভাবিছা? লাইন পঢ়িম বুলি ভাবিছা নে কলেজত মানে ডিগ্ৰী কৰিম বুলি ভাবিছো?
কৰিম বুলি তেনেকে ভাবিছ তো কিন্তু এতিয়া মেজৰ মই কোনটো ছাবজেক্টত ল'ম মানে এইটো টুৱেলভৰ পিছতহে আৰু ভাবিব পাৰিম, এতিয়া কোনখিনি চাবজেকত মোৰ ভাল হয়। অ', এটাত মানে এডমিশ্বন কৰি লৈ থৈ দিম। আ, তাৰপিছত আপোনাৰ মানে জব চবত, কিবা কিবিত মানে এপ্লাই মাৰি থাকিম তেতিয়া। এইফালেও হৈ থাকিব, পঢ়া শুনা কৰি থাকিম, এইফালে জব চবো লাগি গ'লে। আৰু পঢ়া শুনাটোক আপোনাৰ ছেকেণ্ড য়াৰত কি কয় গ্ৰেজুৱেচন দি থাকিম লাহে লাহে। মানে তেনেকুৱা ভাবি থৈছোঁ। গোটেইখিনি এপ্লাই মাৰিম, যোনটোত এতিয়া লাগিব, যোনটোত লাক আছে মোৰ। লাগিলে লাগি যাব আৰু।
উম।
তেনেকাই ভাবিছোঁ, এতিয়া কি হয় বা।
উম। ঠিকেই ভাবিছা।
অ' মোৰতো আপোনাৰ হেৰি টাইকোৱান্দো শিকো না মই
হুম।
তাৰপিছত আপোনাৰ মই ক্লাছ এইট নাইনত মানে এৰি দিছিলোঁ। এতিয়া মানে পস্তাই আছোঁ, এতিয়ালৈকে মোৰ মানে ব্লেক বেল হৈ যোৱা হতেন, মই এতিয়া কাৰোবাক শিকাবও পাৰিলোঁ হয়, বা নিজৰ এটা ক্লাব এটা খুলি ল'লোঁ হয় প্ৰেক্টিচৰ কাৰণে। তিয়া মানে ছেকেণ্ড ইয়েৰত পাই লৈ মই মানে এতিয়া অৰ্থটো মানে বুজি পালোঁ যে এতিয়া এতিয়া মানে আকৌ জইন কৰিলোঁ, আজি হ'ল
হু
চাৰি মাহ মান পাঁচ মাহ হ'ল জইন কৰা আজি আৰু যোৱা নাই একদম কলেজৰ পৰা আহি পুৰা ভাগৰ লাগিছে একদম শুই দিলো আৰু
অ
আজি আপুনি দিনটো কি কি কৰিলে?
অ দিনটো দিনটো মই কি কৰিলো দিনটো গলো হেৰি কলেজ গলো কলেজৰ পৰা আহিলো আহি পাই পিছদিনা অকমান ভাত পানী খাই জিৰালো অ গধূলি সময়ত এই ছটা সাতটা চাৰে ছটা সাতটা মানে অকণমান ওচৰত ফুৰিবলৈ গ'লো অলপ দেৰি কাৰণে আৰু কাম এটাত এতিয়া আহি পিনি এনেই বহি আছো তাহাঁতি ত ৰিএকচন কৰিলে আকৌ
অ
উম এই খুৰী এজনীৰ ঘৰত মানে এ কি বুলি কয় কাম একেলগ মানে ম এই তেওঁ মানে মেখেলা চাদৰ বিকে মানে মেখেলা চাডৰ চাবলৈ গৈছিলো মানে
অ
মেখেলা চাদৰ মানে আনিছিলো বুলি কৈছিলে এনে চাবলৈ গৈছিলো আৰু ক পুৰা নাই মানে কাপোৰ বিকে মানে তেওঁ সেইবিলাক চাবলৈ গৈছিলো কি কি নতুন কাপোৰ আনিছে মানে মে বা কুৰ্টি- চুৰ্টি টপ -চপ আনিছে নেকি এনেকা চাবলৈ গৈছিলো আকৌ। উম
মেখেলা চাদৰতো বহুত দাম লয় না
শ অ মেখেলা চাদৰ দাম হয় ভাল যদি
অ পুৰা হাজাৰৰ ওপৰত এটা এটা মই চাইছিলো আকৌ আপোনাৰ পাৰ্পল কালাৰ আছিলে, অকণ লাইট টাইপৰ মানে অকণ ডাৰ্ক একেই আছিলে কিন্তু পোৰা মানে একদম চফ্ট কাপোৰৰ নিচিনা, কটনৰ টাইপৰ চফ্ট পুৰা তাৰ পিছত সেইটো চাৰি হাজাৰ টকা কৈছে। আ মানে পুতলা এটাক পিন্ধাই তই পুতলা এটাক পিন্ধাই থৈছিলে, এনেকুৱা ধুনীয়া লাগিছে নহয়
উ
কিন্তু দাম শুনি মানে আৰু উ লোৱা নাই আৰু চাৰি হাজাৰ বাপ ৰে এক হাজাৰ বা দুই হাজাৰ ভিতৰত থাকিলে লৈ ললো হয়
উম-উম। থাকে হয়
বাকি এতিয়া ভাত পানী খোৱা দেৰি হয় খোৱা?
অ তো দেৰি আপোনাৰ দহ টা মান বাজিব
উম-উম আমাৰো এই দেৰিয়ে হয় এ কেতিয়াবাহে অকমান সোনকালে হয় আৰু
অ
উম বাকী সেই মাও হে অলপ উম কাপোৰ কাম থাকে যে চিলাই কৰে সেইবোৰ বনাই, মেলিহে ভাত বনাইগৈ।
অ, আপুনি বনাই নে নাই, কেতিয়াবা খানা-পিনা।
মই এনেই কেতিয়াবা লাগি-মেলি দিও, সহায় কৰি প্ৰায় মা
অ, অ, জানেনে নাই, আপুনি খানা- পিনা বনাবলৈ আইটেম- চাইেম?
উম, জানো অলপ-চলপ। উম, ইমান ভালকেও নাজানো আৰু।
উম, মই আকৌ জানো, কিন্তু আপোনাৰ ভাততো, যে পানী কিমান দিয়ে, সেইটো মানে আন আনতাজ, নাজানো মই।
অ, মই, অ, অ, ময়ো সেই জানো বাৰু ইমান নজনাও, নহয় তথাপি ইমান মানে ভাল বনাব
উম,
উম,
ভাতটোত মানে কিমান পানী লাগে, মানে আকৌ যদি বেছি পানী হৈ গ'লে বেছি পনীয়া নিচিনা হৈ যায় পুৰা।
অ,
আকৌ কম পানী দিলে, অ, কম পানী দিলেও নিসিজে ভাত সেইটো কাৰণে মই নবনাও ভাত।
উম, উম,
মা, হতেই বনাই, কেতিয়াবা মানে মোৰ মন গলে, তেতিয়াই ৰুটি- চুটি কিবা কিবি ভাজি চাজি দালি দালি এনেকে বনাই লৈ খাওঁ, আৰু
উম, উম,
ৰাতিটো আপুনি চাগে ৰুটিয়ে খায় না, ভাতে খায়?
ভাত খাওঁ-ভাত খাওঁ, ৰুটি খুৱোৱা নহয়।
অ, মইতো কেইদিনমানৰ পৰা ৰুটি খাই আছো। ৰাতি ভাত, দিনত ভাত, ৰাতিপুৱা ভাত। খাই-খাই একদম পেট চেট চব ওলাই গৈছে, সেইটো কাৰণে ৰাতি মানে কমাই দিছো আৰু ভাতে খাই আছো কেইটামান, এই ৰুটি খাই আছো।
উম, আমাৰ ৰুটি ৰাতিপুৱাহে খোৱা হয়।
অ, অ,
উম,
উম, ভাত ভাত টো, খালে মানে বেছি হেৰি ফেট জমা কৰি দিয়ে, আৰু তিনি টাইম মানে সেইটো কাৰণে এক টাইম কমাই দিছো, ৰাতিপুৱাতটো টাইম নহয়। কলেজ গুচি যাওঁ, যে।
উম,
আহ, কেতিয়াবা থাকিলে, তেতিয়াহে মানে ভাতকেইটা খাই দিওঁ আৰু।
অ,
কিবা, কিবি চিপচ- চিপছ এই চবে খোৱা হৈ যায়।
অ,
ভোকো লাগি থাকে, একদম আপোনাৰ আঠটাত ওলাই লৈ যাওঁ, আকৌ আহো মই তিনটাত ঘৰ
উম,
আহিলৈ আকৌ কাপোৰ-চাপোৰ খুলি, গাপা ধুই আকৌ প্ৰেক্টিচলৈ ওলাই যাওঁ। তাৰ পৰা আহো, চাৰে ছটা বা সাতটা বাজি যায় আহোতে, আহোতে।
উমঁ উমঁ!
তেনেকেই আৰু।
উমঁ উমঁ! উমঁ অঁ।
বাকী ঘূৰা চুৰা প্লেন কৰা নাই।
অঁ এই বন্ধতে কৰ'বাত যাম বুলি ভাবিছো অলপ।
অঁ!
বন্ধ দিনত।
শ্বিলং যাবনে ক'ত?
হা হা!
শ্বিলংল নে অৰুণাচল - আচল ঠাণ্ডা ঠাণ্ডা প্লেছত যাব কাৰণ গৰম দিছে না। অঁ,,,
উমঁ বাকী তুমি ভাবিছা।
মইতো ভাবিছো এতিয়া চাওঁ কি হয় শ্বিলং যাম বুলি ভাবিছোঁ। আকৌ আপোনাৰ গেমো আছে মানে কেনেকে মিলাই লৈ যাম মানে। মানে মাথাই কাম দিয়া নাই মোৰ। আকৌ এইফালে পোন্ধৰ দিন স্কুলো খতি কৰি দিলে আকৌ- ডাইৰেক্ট নটিচ দি দিব যে অহা নাই বুলি স্কুল চিকুল আকৌ কেইদিনমান বন্ধ দিব। ভাবিছো তেনেকেই মিলাই মিলি আৰু যাব লাগিব আৰু কৰবাত ঘুৰিবলে।
অঁ!
ঘূৰি আহিলে তাৰ পিছতহে আৰু মন চন তবন অম শান্তি হৱ।
অঁ অঁ অঁ ভালেই কৰিলো দিয়া। ফোনটো কৰিলা ইমান দিনৰ মূৰত ভাল লাগিলে আকৌ কৰিবা।
অঁ অঁ ঠিক আছে হ'ব দিয়ক। আপুনিতো পাহৰিয়ে যায় বাৰু মই অঁ অঁ। ঠিক আছে ঠিক আছে হ'ব বাৰু গুড নাইট দেই। অঁ অঁ ঠিক আছে।